অঁ হাই কি খবৰ?
ভাল। তোমাৰ কি খবৰ?
মোৰো ভালে দিয়া। আজি ভাবি আছিলো ইমান গৰম গৰমত মানে সহ্য কৰিব নোৱাৰা হৈছো জানানে সেইদিনাখন আমাৰ বাথৰুমত কি হৈছে অ সৰু পোৱালীটো বাথৰুমত গৈছে আৰু সেই শুনিছা নে
অ কোৱা শুনি আছো।
হয় সৰু পোৱালিটো বাথৰুমত গৈ আৰু ওপৰৰ পৰা সেইয়া ছালৰ ওপৰৰ পৰা সোমাইছে জানানে তাৰ পিছত হয় ছোৱালীজনীয়ে কান্দি কান্দি মানে মোৰ ওচৰত আহিছে মই আৰু ভাবিলো কি হ'লনো গৈ কিনে চাও সৰু সাপ এটা সোমাইছে। পিছতকে আজিকালি আহ জীৱ জন্তু বোৰ আহ হাবি এৰি আহ মানুহ মানুহৰ বসতি স্থানত আহিব ধৰিছে। কথাটো তুমি মন কৰিছানে?
হয় হয়, হয় কিন্ত হয় অ।
হয় তুমি তাৰ কাৰণ কি বুলি ভাবা?
কাৰণ এইটোৱে মানুহবিলাক হ হাবি ব গছ বন কাটি তাৰপিছত পাহাৰ আহ পৰ্বত কাটি কেনে চব ঘৰ মাৰ ঘৰ বনাই আছে।
হয় নিশ্চিয় আ ঠিকে কৈছা। যেনে যিটো সাৰত হাবি জ জংঘল এইবোৰ শেষ হবলৈ ধৰিছে তাৰ ফলত আহ জীৱ জন্তুবোৰৰ আহ বাসস্থান বা জীৱ জন্তুবোৰৰ তেনেকুৱা জংঘলে হাবিয়ে তেওঁলোকৰ বাসস্থান হয়। মানে জীৱ জন্তুৰ। ত' সিহঁতৰ আহ বাসস্থান নোহোৱা হৈ গৈছে যাৰ ফলত সিহঁতে মানুহৰ বসতি স্থানত অহ ওলাই আহিছে। আৰু যাৰ ফলত, ৰাস্তা ঘাটত আমি আজিকালি দেখিবলৈ পাওঁ, অনবৰতে আহ, শুনো যে, হাতী মৰিলে, গড় মৰিলে। আকৌ কেতিয়াবা শুনো যে হৰিণা মৰিলে, এনেকে আমি শুনিয়ে থাকো। পিছে তুমি আহ তেনেকে কেতিয়াবা আমাৰ আহ, অসমত যিবোৰ আ, ৰাষ্ট্ৰীয় উদ্যান আছে, সেইবোৰত কেতিয়াবা ফুৰিব যোৱা নে?
গৈছো। মই এবাৰ পবিতৰালৈ গৈছিলোঁ। আহ তেনে বিশেষকৈ মই পবিতৰাৰ যে আহ আহ ভিতৰত যে অভয়ৰণ্যটোত মই সোমোৱা নাছিলো। এনেই বাহিৰৰ পৰা মানে অলপ চাই কেনে গুচি আহিছোঁ।
হয় নেকি? পিছে তুমি আহ তাতে জীৱ জন্তু দেখিবলৈ পাইছিলানে?
অ', এনেই বিশেষকে মই ভিতৰত যোৱা নাই ন। ত' ইমান দেখা পোৱা নাই, পিছে শুনিছো, তাত তে, বহুতো জীৱ জন্তু আছে। আহ এ এশিঙীয়া গড়ও আছে বোলে।
হয়। যিহেতু এশেঙীয়া গড়ৰ বাবে আমাৰ অসম পৃথিৱী বিখ্যাত। সেইকাৰণেটো আমি চবেই জানো যে আমাৰ অসমত যিবোৰ, আহ অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান আছে, সেইবোৰত গঁড় পোৱা যায়, প্ৰচুৰ পৰিমাণে গঁড়, তাৰপিছত তোমাৰ আহ জলহস্তি আৰু তোমাৰ বনৰীয়া মহ, এইবোৰো বহুত প্ৰচুৰ পৰিমাণে পোৱা যায়। কিন্তু, তাৰ মাজতে তুমি মন কৰিছানে? কিছুমান বস্তু, মানে যেনেকে ধৰা আহ ঢেকীয়াপতীয়া বাঘ আজিকালি আজিকালি, আহ মানে নোহোৱা হ'ব ধৰিছে। আজিকালি নুশুনুৱে যে আহ, আ, ঢেকীয়াপতীয়া বাঘ ওলাইছে বা তেনেকে নুশুনোৱে। আহ, জীৱ জন্তুবোৰ আমাৰ মাজৰ পৰা আহ নাই নাইকিয়া হৈ গৈ আছে। আহ, মই ভাবো যে, আহ আমাৰ যিবোৰ অভয়ৰণ্য বা বনাঞ্চল আছে। সেইবোৰ আহ সুৰক্ষা কৰি ৰখাতো বহুত প্ৰয়োজন হৈ পৰিছে। কাৰণ, যদি এনেকে দ্ৰুত হাৰত এইবোৰ আহ, কমি গৈ থাকে। তেতিয়াহ'লে, এদিন হয়তো আমাৰ মাজৰ পৰা এই আহ জীৱ জন্তুবোৰ নাইকিয়া হৈ যাব। নহয় জানো?
হয়, ঠিকেই কৈছা। আ, তুমি কেতিয়াবা চিৰিয়াখানা গৈছিলা?
হয়, মই তেনেকে আহ সময় পালে, সুযোগ পালে, মই যাওঁ চিৰিয়াখানাত। কিন্তু, তাৰে যিবোৰ জীৱ জন্তু বোৰ আছে, তাৰে আ চাবলৈ বৰ দুখ লাগে, কাৰণ বস্তুবোৰ কেনেকে বন্দী কৰি ৰাখিছে, আমি চালেই মনতটো বেয়া লাগি যায়। সেইকাৰণে বিশেষ মানে সময় পালেও যাব মন নাযায়, কাৰণ বহুত দুখ লাগে।
হয়, হয় ঠিকে কৈছা, পিছে তাৰে জৈৱ জন্তু বিলাক আহ বন্দী কৰি ৰাখা হয়। আহ পিছে অ তাতে বাঘ, জিৰাফ দেখিছিলা নেকি?
হয় হয়, বাঘ আছে তাতে জিৰাফ আছে। জেব্ৰা জেব্ৰা আছে তাৰপিছত, অ এটা ঘৰত আহ গ্লাছ কিছুমানৰ পিছত ভিতৰত, আ সাপ বোৰ ধুনীয়াকে ৰখা আছে।
হয় হয় ঠিকেই কৈছা।
হয়, তুমিও নিশ্চয় দেখিছা?
হয়, ঠিকেই কৈছা মই বিশেষকৈ অজগৰ সাপটো চাই অলপ ভয় খাইছিলোঁ।
হয়, সাপবোৰ চালে অলপমান ভয়ে লাগে। আৰু তাতে তেনেকে বহুতো জীৱ জন্তু আমি দেখিবলে পাওঁ যেনেকে জলহষ্ঠি। তাৰ পিছত, হৰিণা কিছুমান দেখিবলৈ পাওঁ আৰু বান্দৰটো অনবৰতে দেখিবলে পাওঁ। বান্দৰ কেইটাক চাই ভাল লাগে সিহঁতে ইমান আজাদীত আ ছে, বাকীবোৰ জীৱ জন্তুক একেবাৰে বন্দীত, মানে কি ক'ম আৰু বন্দী কৰি ৰাখি থৈছে।
ঠিকেই কৈছা। পিছে একবাৰ মই চিৰিয়াখানালৈ গৈছিলো, আহ তাতে অ বান্দৰ মানে মই চিপছৰ পেকেট লৈ গৈছিলো।
হয়।
বান্দৰে চিপছৰ পেকেট দেখা পাই মানে মোৰ গাত হামলা কৰি দিলে ন আৰু। আহি কিনে, মইতো ভয়তে দৌৰি আছো ইফালে আহ বান্দৰো মোৰ, পিছে পিছে দৌৰি আছে, তাৰ পিছত মোৰ দেউতাই ক'লে যে চিপছটো তুমি এৰি দিয়া। পিছত মইও তেতিয়া, সৰু আছিলো, মানে মই আৰু মোৰ চিপছটো কিয় এৰি দিম? সেনেকুৱা। তাৰ পিছতে বান্দৰো মোক, পিছে পিছে দৌৰি আছে, পিছত দেউতাই কি কৰিলে মোৰ হাতৰ পৰা চিপছ টো লৈ কিনে বান্দৰক দি দিলে, সি লাহে কে লৈ গুচি গ'ল আৰু।
অ, ঠিকেই কৰিছা নহলে আকৌ তোমাক আক্ৰমণ কৰিলে হয়।
হয়, ঠিকেই কৈছা।
তুমি ভাল এটা সিদ্ধান্ত লৈছা যে চিপছটোকে এৰি দিয়া, তথাপিও তুমি নিজকে বচাইছা ভালে কৰিছা, পিছে আহ চিৰিয়াখানত কিছুমান, আহ চৰাই আছে দেখিছানে? বৰ মৰম লগা।
হয় হয়, ঠিকেই কৈছা। চিৰিয়াখানাৰ চৰাইবিলাক দেখো দেখোতেই যিমানেই ধুনীয়া। সিমানেই মৰম লগা।
হয় হয়, অ মই বিশেষকে ময়ুৰ চৰাইটো চাই বৰ ভাল লাগিছিল। কাৰণ মই, ইয়াৰ আগতে ক'তো খোলাকে ক'তো ময়ুৰ চৰাইটো দেখা নাছিলো। চিৰিয়াখানাতে প্ৰথমবাৰ দেখিছিলো ত' মোৰ বৰ ভাল লাগিছিল।
হয়, পিছে আজিকালি আমাৰ ইয়াৰে চিৰিয়াখানাত ইমান, বস্তু নোহোৱা হৈ গ'ল মানে আগৰ নিচিনা নাইয়ে আৰু। এই আগ তে জিৰাফটো আছিলে, আজিকালি জিৰাফটোও দেখা নাপাও, মই যেতিয়া অলপ সৰু আছিলো, তেতিয়া বহুতো জিৰাফ, জীৱ-জন্তু আহ বহুতো জন্তু আছিল। অ চাইও ভাল লাগিছিলে, মই জিৰাফ চাই কিনে বহুত ভাল পাইছিলো ইমান গল্ টো ওখ তাৰ, অ মানে চালে চাই থাকিব মন যায় মানে এনেকুৱা ওখ।
হয়-হয় জিৰাপটো সেইকাৰণে তোমাৰ অ'পৃথিৱীৰ ভিতৰত। ওখ জীৱ জন্তুৰ ভিতৰত প্ৰথম বুলি কোৱা হয়। আৰু তেনেকে হাতী- হাতীটো যেনেকৈ শকত-আপত হয়। তেনেকে মই আহ' কেইবাবাৰো গৈছোঁ চিৰিয়াখানাত কিন্তু মই হাতী দেখিবলৈ পোৱা নাই। পিছে তুমি দেখিছিলা নেকি হাতী।
অ' হাটী হাতী অ হাটী নাই। আছে আছে হাতী আছিল। আহ' মই জলহস্তি চাইছিলোঁ, হাতীও আছিলে-
হয়
পিছে, তুমি হেৰি চাইছ ভালুক চাইছিলা নেকি?
হয়-হয় ম মই ভালক চাইছিলোঁ। ভালুকটো তোমাৰ গছত উঠি থকা দেখিছিলোঁ।
হয়, ইমান ভাল লাগে ভালুক গিনা মানে অ' তেনেকুৱা মানে এইটো গুহা বনাই দিছে সেই চিৰিয়াখানাত সেই গুহাৰ ভিতৰতে সিহঁতে সোমাই থাকে। ভালো লাগে আৰু বেয়াও লাগে চালে।
হয় ঠিকে কৈছা, বেয়াও লাগে। আৰু সিংহকেইটা দেখিছানে অৱস্থাবোৰ। মানে, অৱস্থা নাই নাইকিয়া হৈ গৈছে ইহতকেইটাৰ।
অ' ক্ষিণাই গৈছে এনেকুৱা, লাগে তাত খাদ্যই নিদিয়ে।
অ' ঠিকেই কৈছা। মোৰ কেতিয়াবা দেখিলে বৰ দুখ লাগে। আৰু তেনেকে আমাৰ অসমত অ' চিৰিয়াখানাৰ বাহিৰে বহুতো জীৱ জন্তু আছে। যাৰ কাৰণে আমাৰ নৰ্থ ইষ্টক বা উত্তৰ পূব ভাৰতক আহ চবেই চিনি পায়। সেইটো কাৰণতে কিন্তু বৰ্তমান সময়ত আমি সেই বস্তুবোৰ কমি গৈ আছে।
হয় ঠিকে কৈছা পিছে অ' আমাৰ নৰ্থ ইষ্ট মানে উত্তৰ পূ্ব অঞ্চলটোতো আমাৰ অসমতটো এশিঙীয়া গড়ৰ বাবে বিখ্যাত।
হয়।
অ' পিছে তুমি গড় দেখিছা।
হয়, মই এশিঙীয়া গড় আহ' দেখিছো। সেইটো মই আহ' চিৰিয়াখানাতে দেখিছিলোঁ। আহ' যিহেতু মই তেনেকে আহ' নেশ্যনেল পাৰ্কলৈ যোৱা নাই, এনে গৈছোঁ। সৰু সুৰা বনাঞ্চললৈ গৈছোঁ। কিন্তু সেইবোৰত মই- চৰাই-চিৰিকুটি দেখিবলৈ পাইছোঁ। বান্দৰ দেখিবলৈ পাইছো হৰিণা দেখিবলৈ পাইছোঁ। কিন্তু, তেনেকে গড় নাই যিহেতু গড়টো- আহ' বৰ্তমান সময়ত আহ পৃথিৱী বিখ্যাত হৈ পৰিছে সেইকাৰণে- কিছুমান সংৰক্ষণ কৰা অঞ্চলতহে পোৱা যায়। পিছে মই ভাবিছোঁ সময় পালে তেনেকে আহ' যাম আহ' সংৰক্ষণ কৰা অঞ্চলত গৈ মোৰ গড় চাব বৰ মন আছে। পিছে তুমি তেনেকে ওচৰৰ পৰা গড় দেখি পাইছানে?
হয়। দেখিছোঁ মই গড়। অহ।
অ'হ। তুমি কি চিৰিয়াখানাতে দেখিছা নে? অইন ক'ৰবাত দেখিছা?
ময়ো চিৰিয়াখানাতে দেখিছোঁ।
অ'হ ভালেই। চিৰিয়াখানাটো হোৱাৰ বাবে মানে বহুতেই আহ তোমাৰ- আহ, বহুত দূৰ -দূৰ- দূৰণিলৈ যাব নোৱাৰে। কিন্তু ইয়াতে থকাৰ বাবে বস্তুবোৰ, আ চাবৰ কাৰণে সুবিধা হৈছে। কম খৰচতে আমি সকলোৱে মানে যাৰ যাৰ চাবলৈ ইচ্ছা যায়, তাৰ পৰা আমি চাই আহিব পাৰোঁ।
হয়। হয়।
আৰু বিশেষ তেনেকে, আহ আমি যদি পাৰো, যিমান পাৰো সিমান আমি বনাঞ্চল সংৰক্ষন কৰিব লাগে। অহ। জীৱ-জন্তুবোৰক অ বচাব লাগে। কাৰণ তেনেকে যদি এসময়ত পৃথিৱীৰ পৰা জীৱ -জন্তু নাই - কিয়া হৈ যায়। আমি যিহেতু অহ অহ। আহ জীৱ -জন্তৰ ভিতৰত মানুহ শ্ৰেষ্ঠ জীৱ হয়। ত' মই ভাবো যে, আহ কেৱল মানুহ অকলে আহ জীয়াই থাকিব নোৱাৰে। আমি এজনে আনজনৰ ওপৰত আহ, যিহেতু নিৰ্ভৰ হয়, ত' জীৱ-জন্তু সেয়াই আমাৰ পৰিৱেশ সংৰক্ষণত বহুত ডাঙৰ এটা আহ ভূমিকা পালন কৰে।
হয় ঠিকে কৈছে আপুনি।
আজি মই তোমাৰ পৰা বহুতখিনি জানিব পাৰিলো। হা
ঘৰচীয়া জন্তুৰ ভিতৰত তুমি কি ভাল পোৱা?
অ' মোৰ তেনেকে ঘৰচীয়া জন্তুৰ ভিতৰত, আহ আহ, তেনেকে মই অ' আমাৰ ঘৰত যিহেতু মেকুৰী থাকেই। আৰু আমি কুকুৰ এটা তেনেকে ৰাখিছোঁ। কিন্তু তাৰ কুকুৰটো বৰ মৰম লগা। বুজিছানে? সেইকাৰণে মোৰ কুকুৰটোক বেছি ভাল লাগে।
হয়। হয়। ঠিকে কৈছে। পিছে কুকুৰ, মোৰ এয়া আ